হেল্ল' কোৱা ভাল- ভাল তোমাৰ?
ভালেই দিয়া কি কৰিছা?
এ ', এনেই আছো তুমি কি কৰিছা?
মই এই বিচনাতে পৰি আছো।
আচ্ছা ভাত পানী খালা নে নাই?
ভাত পানী খোৱা নাই দেই বনাই আছে তুমি খালা?
নাই -নাই বনাই আছে চবৰে আও দেৰিয়ে হয় ন।
অ গৰমো ইমান পৰিছে তাতে।
সেইটোয়ে গৰম আও কবই নালাগে তোমাৰ বৰষুন এ এবাৰ ৰ'দ
সঁচাকে দেই কি যে কৰিছে ওলাই যোৱা বতৰো নকৰে ন?
অ আকৌ বৰষুণো দি দিয়ে নহয় কি ওলাই যাবা ৰাস্তাতে আকৌ ফচিও যাব ওলাই গ'লে?
হয় দিয়া আমনিহে লগা হৈছে অ গৈ আছো দিয়া। কি কৰিছা এতিয়া পিছে?
এতিয়া তোমাৰ এনেই কলেজ চলেজ যোৱাই নাই আৰু বেকাৰ ঘৰতে তুমি?
মই তোমাৰ অলপ চুট এটা কৰিব লৈছিলো আৰু।
আচ্ছা, কিহৰ চুত?
এই তোমাৰ অলপ ভিডিঅ'ত ইনষ্টাত আপলোড কৰো বোলো, তাকে মেক আপ কৰি আছিলো তোমাৰ অলপ চলপকে আৰু।
অ তুমি মেকআপ কৰা ন?
কৰোত
অ মোকো শিকাই দিয়া না মানে কেনেকে কি কৰিব লাগে ময়ো কৰিম বুলি ভাবি ভাবিছো মানে মই নাজানো ন।
চিম্পুল মেক আপ আৰু তোমাৰ চাপজ বিয়া চিয় গ'লে বা কলেজ গ'লে তেনেকুৱা আৰু।
আচ্ছা আৰু মানে কি‌ কি কৰিব লাগে মানে মানে? তাৰ বিষয়ে অলপ বুজাই দিয়া মোক ভালকে তেতিয়া মই মানে শিকিম বুলি ভাবিছো। যদি তুমি বুজাই দিয়া তোমাৰ তাতে শিকিম তুমি যদি শিকোৱা মোক?
মানে কি মই তোমাৰ এনেকে এজ প্ৰফেচনেল নহয়। কিন্তু মই জানো আৰু দুই, তিনটাক মই এনেকে কৰিছো আৰু সৰু সৰু লিটিল ব্ৰাইডক।
আত্চ্ছা আত্চ্ছা মানে তোমাৰ যোনবিলাক আ বিয়াৰ মানে ন
অ অ মই তেনেকে তোমাৰ হা মানে হেবিৱেট কৰা নাই মই খালি আমাৰ ওচৰৰে ভণ্টিক কেইজনীমানক কৰিছো বা বা এজনীও আহিছে মোৰ তাত তেনেকে মেক আপ লবলৈ পাৰ্টি লোক তেনেকে তোমাৰ মানে? ভাল আৰু মানে তোমাৰ এইটো যদি তুমি জানি থোৱা তুমি কেতিয়াবা তুমেত কৰি দিব পাৰিবা ন তেতিয়া তোমাৰ এক্সট্ৰা প্ৰডাক্টবিলাকচোন এনে কিনা হয়য়ে ছোৱালীনে মেকআপ কৰা হয়ে, তোমাৰ এক্সট্ৰা খৰচা ওলাই যায় তোমাৰ যদি এদিনত যদি তেনেকে যদি কৰা। তোমাৰ যদি টু থাউজেনড এটা ওলাই ন বহুত হয় নাই।
ভাল বাৰু তেনেকুৱা।
অ তুমি শিকিবা নেকি ভাবিছা নেকি শিকিম বুলি?
তোমাৰ এতিয়া মই মানে ইই ভালকে নাজানো ন তোমাৰ মেকআপৰ বিষয়ে ত' মানে অকণ মানে তেনেকুৱা মানুহ নাই ন' মোক শিক মানে মোৰ মানুহ লাগে যোন মানে মোক শিকাব পাৰে তেতিয়া মানে কৰিবলৈ ভা ভাল নহলে যদি ভুল-চুল কৰিলওঁ তাতে টো মোৰ জবটোও গুচি যাব ন। সময়তো শিকাও নাই তল মানে বুজাই দিয়া কেনেকে কি কৰিব লাগে?
তোমাৰ এজ এ চিম্পুল এটা চ' তুমি প্ৰথমতে তোমাৰ বেষ্ট টো মানে ঠিক কৰি ল'ব লাগে হা। তুমিটো ফেচৱাছ উচ কৰা হয় নে? ত বাৰ ফেচ ৱাচ ইউজ কৰ পাছত তোমাৰ এ স্কিন টো টাইট-টাইট লাগে নে এডম চফ লাগে।
চফ লাগে।
চফ্ট লাগে ঠিক আছে কিন্তু কিছুমান চোৱা ফেচৱাচ ইউজ কৰাৰ পিছত তোমাৰ স্কিনটো অকণ মন টাইট-টাইট লাগে নাই? ত' আমি হেনেকোৱা তাই স্কিনত মানে মেকআপ কৰিব নো তো তোমাৰ স্কিনটো মানে অলপ নষ্ট ই কৰি ল'ব লাগে হা কিছুমানে গৰম দিনতটো বেছিকে আইচ ইউজ কৰে কিন্তু আমি ঠাণ্ডা দিনত মেকপ কৰিবো আইচ ইউজ কৰিব নোৱাৰো। ত' আমি মানে তাৰ ঠাইত মানে মইশ্বাৰইজাৰ ইউজ কৰো হা। ত', মাষ্টাৰ ৰাজ ইউজ কৰ পিছত আমাৰ মানে স্কিননটো অকণমান মানে? মানে তাতকে বেছি চফ্ট হৈ যায় মানে তাৰপৰা স্কিনটো তোমাৰ মইশৰাইজ কৰাৰ পাছত তোমাৰ প্ৰাইমাৰ ইউজ কৰা হয় কিছুমানৰ স্কিনটো মানে বহুত অইলি থাকে ন?
থাকে অ',
সেই মানে এতিয়া অইল স্কিনত মানে কিছুমান মেকআপটো বেচটো নবহেইটো কি কৰিবা তেতিয়া তুমাৰ প্ৰাইমাৰটো ইউজ কৰা হয়। তাৰপিছত? প্ৰাইমাৰটো ইউজ কৰাৰ পাছত তোমাৰ কিছুমানে তোমাৰ চইতা আমি ৰাতি ৰাতি মোবাইল চাওঁ কথা পাতো তেনেকেই তোমাৰ তলত ডাৰ্ক চাৰ্কেল বহি যায়। ত', সেইব ত ', সেইব কি কৰিবা তটো ত', সেইবোৰ হাইড কৰিবলৈ হলে আমি তোমাৰ কালাৰ কাৰেক্টৰ থাকে ত কালাৰ কাৰেক্টৰ দি আমি মানে আহ তোমাৰ হেয়াৰ খিনি হাইট কৰি লওঁ হা তোমাৰ্ক চাৰ্ল খিনি আৰু কিছুমান একম ডাৰ্ক স্প এইবিলাক থাকে যে কালাৰ কক্টৰ দি আমি এইবোৰ হাই কৰি লওঁ।
ঠিকছে।
হাইট কৰা পাছত তোমাৰ বেচটো ষ্টাৰট হয় আৰু তোমাৰ। কিছুমানে কািলাৰ ইউজ কৰে আৰু নহলে কিছুমানে ফাউডেশচন প্ৰথমতে ইউজ কৰে হা ত', মইো প্ৰথম তোমাৰ ফাউণ্ডেশ্যন ইউজ কৰো দেই। ফাউণ্ডেশচনৰ তুমি এ', তোমাৰ কিছুমানে বহুত লাইট ৱেইট ফাউডেশন ইউজ কৰাইছে মান ফুল কভাৰেজ ফাণ্ডেশন ইউজ টো ফুল কাপাৰ চানি আৰু নিজৰ লগত কথা তুমি এতিয়া ফুল কভাৰেজ ফাউণ্ডেশচন এটা তুমি খালি হেৰি উম কলেজলেতো ইউজ কৰি যাব নোৱাৰা। ন', ত ', তোমাৰ ত', প্ৰিফাৰ কৰিম যে মই তুমি প্ৰথম লাইট ৱট য লাইট যোন একম ফাউডেশন থাকে ন। ত' সেইটো ফাউণ্ডেশ্যন ইউজ কৰা তোমাৰ ফাউণ্ডেশ্যন তুমি ষ্টিক ফাউণ্ডেশ্যন টো ইউজ কৰিব পাৰা সেইটো মানে এট উজোৱা আৰু কেৰি কৰিবলৈ ভাল। তছ ফাউণ্ডেশনটো লগোৱা পিছত তুমি তোমাৰ হেৰি কঞ্চিলাৰ ইউচ কৰিব পৰা তাৰ পাছত কঞ্চিলাৰ ইউচ কৰাৰ পাছত তোমাৰ জোনটো তোমাৰ উম ', জ লাইন কিছুমানৰ জ লাইন নাথাকে তোমাৰ ব্ৰঞ্জৰ দি পিনে তোমাৰ জ লাইনটো শ্বাৰ্প কৰিব পাৰা শ্বাৰ্প কৰা পাছত তাৰপিছত তোমাৰ সেইটো মানে আধা দি বেচটো চছেট হৈ যায় হা তাৰ পিছত তুমি তোমাৰ যোনটো গালত আহ ক্ৰীম ব্লাছটো লগাব পাৰা।
ঠিক আছে আৰু যে তোমাৰ ভকত মানুহক কি কৰিব লাগে যাৰ মুখ মানে বেছি ফুলা ন?
অ', তোমাৰ শকত মানুহতো এই কন্ট্ৰল কৰেই আকৌ কন্ট্ৰল কৰি মুখতো তোমাৰ চেপটো কাটি দিয়ে আৰু তোমাৰ কিছুমানো নোচ বিলাকো ইমান ডাঙৰ ডাঙৰ থাকে হয় নে নাই। এতিয়া। সেই নোচটো মানে কি কৰিব মানে ইমান ডাঙৰ থাকে। এইটো কণ্ট্ৰল কৰে বহুত মানে এইটো অলপ বেছি। বেছিকে কনতল কৰে কাটি দিয়ে আৰু।
মানে এনেকে কিবা কিবি ঘূৰিব লাগে চাগে ন।
অ' অ' এইটো কনটোৰ থাকে। ক্ৰণ্ডৰ মানে তোমাৰ ব্ৰাউন কালাৰ টা ক্ৰণ্ডৰ বুলিয়ে কয় আৰু সেইটো। ব্ৰাউনজাৰ বুলি কয় কিছুমানে সেইটো তোমাৰ অ চেপ বনায়। চেপটো দি পিনে সেইখিনি অকণমান ব্লেন। কৰি দিয়ে তেতিয়া তোমাৰ মানে চেপ। টো ওলাই পৰে। আহ আৰু তোমাৰ সেই। কণ্ট্ৰটোৰে মানে মুখখন কাটে আকৌ শকত মুখটো মানে ক্ষীণ বেছিতো ক্ষীণ কৰিব নোৱাৰে কিন্তু যিমানতটো পাৰে ট্ৰাই কৰে আৰু।
মানে মিলাবলৈ চেষ্টা। মিলাবলৈ কষ্ট হৈ চাগেনো সেইটোত অলপ।
ইমান কষ্ট নহয় কিন্তু অ মানে তোমাৰ যদি লাইনটো যদি অকমান তেৰাবেকা হয় তেতিয়া তেৰাবেকা নিচিনাই চেপটো উঠি যাব আৰু।
মানে মই যদি এতিয়া ফাৰ্ষ্ট টাইম কৈ মানে কওঁ কষ্ট পাম চাগে ন কাৰণ মিলাবতটো মই ঘপছেই নোৱাৰিম।
নাই নাই সেইটো তোমাৰ জ্ব লাইনটো তোমাৰ যোনটো চাহ মুখৰ যোনটো চেপ তাৰ অকমান আপাৰত মাৰিলে সেইটো তোমাৰ জ্ব লাইনটো ওলাই পৰে।
অ তাত মানে ন।
অ ইমান কষ্ট নাই মেকআপত।
মানে শিকিব য মানে পাৰি। এই হ'ল আৰু।
অ তুমি কিছুমানে কণ্ট্ৰল নকৰে। এতিয়া মইতো কণ্ট্ৰল নকৰো কণ্ট্ৰল নকৰাকে তুমি মানে বেজটো মানে ৰাখিব পাৰা। নিজৰ ওপৰত ডিপেণ্ড কৰে আৰু কিন্তু এজ এ যদি তুমি। ব্ৰাইডেল মেক আপ কৰা তেতিয়া কন্ট্ৰল কৰিব লাগে কনটোৰ মানে চেফ। তোৰ ওঁঠ ওলালে তোমাৰ মুখখন ভাল লাগিব হয় নাই।
অ ভাল লাগিব বাৰু।
তুমি ক্ৰিম ব্লাছ মাৰা পাছত তুমি পাউদাৰ দি ছেটিং কৰিবা তাৰ পাছত আকৌ পাউদাৰ ব্লাছ মাৰিবা তেতিয়া মানে তোমাৰ ক্ৰীম ব্লাছটো উঠি নাযায় পাউদাৰ ব্লাছটো মাৰা পাছত।
আৰু যে তোমাৰ ৰঙা। কিছুমানে এইবোৰ মাৰে ন।
ক'ত ৰঙা ৰঙা মাৰে হয়। অ সেইটোৱে তোমাৰ। অ' হেৰি সেইখিনিকে ব্লাছ বুলি কয় ৰঙা ৰঙা খিনি।
উম।
অ ত মানে প্ৰথম ক্ৰীম ব্লাছ পায় ন, ক্ৰীম ব্লাছ তো মানে মৰাৰ পিছততোমাৰ মানে পাউদাৰ দি চেটিং কৰে হা গোটেই বেচটো মানে মুখখন পিছত। তাৰ পিছত তোমাৰ সেই য'ত তুমি ক্ৰীম ব্লাছটো লগাইছিলা যে তাৰ ওপৰত তোমাৰ মানে পাউডাৰ ব্লাছটো মাৰে তেতিয়া মানে তোমাৰ ব্লাছটো আৰু উঠি নাযায় কেতিয়াও।
তো ঠিকেই আছে আৰু যে তোমাৰ আৰু যে আইলিনা লগাই। উপায় ন বহুতে বেলেগ বেলেগ চেপ দিয়ে ন।
অ' সেইকেইটা উইং অ 'সেইটো উইংৰ ওপৰত কথা তুমি মানে চ্বাৰ্প উইং বনোৱা লুজ উইং বনোৱা এতিয়া চোৱা কিছুমানৰ চকুতো সৰু থাকে সেইটো এতিয়া যদি আমি সেই চকু সৰু এতিয়া মোৰে চকুতো সৰু, মই যদি আকৌ তল ওপৰলে টানি দিওঁ সেইটোতো আৰু সৰু দেখিব। সেইকাৰণে সৰু চকুত মানে সদায় মানে তোমাৰ উইং টো সৰু বনাই বা তললে মানে ডাউনৰ ফালে আনে যেতিয়া চকুতটো ডাঙৰ থাকে তেতিয়া মানে উইংৰ পিনে ত আাননে যিমান পাৰে তেতিয়া মানে চকুতটো সৰু দেখায়।
এনে তোমাৰ অ' কোনটোত ভাল ভাল মানে বেছি ডাঙৰ চকুতটো বনাব ভাল নে সৰু চকুত বনাব ভাল
ডাঙৰ চকুত কাৰণ ডাঙৰ চকুত চোৱা তোমাৰ চব মানে স্পষ্টকে ওলাব বা তোমাৰ ডাঙৰ চকুতো সৰু কৰিবলৈ ভাল কিন্তু সৰু চকুতো কেতিয়াও ডাঙৰ কৰিব নোৱাৰি ন পতককে। আৰু ডাঙৰ চকুত মানে তোমাৰ মানে পতককে সেই যোনটো সেই আই মেকআপ টো নাহে সেই আই মেকাপটো স্পষ্ট হয় স্মকি আই একদম চটেল নিউড আই সেইবিলাকো কৰিব লাগে ন? তো' মানে আই মেকআপ টো কৰা পাছত তাৰপাছত তোমাৰ যদি আইব্ৰ টো চছেট কৰি দিয়া তোমাৰ আৰু লিপষ্টিক টো লগাই দিয়া তোমাৰ অল মেক আপ মানে ডান।
ঠিকেই আছে তেন্তে
এতিয়া তোমাৰ চোৱা মেকআপ কৰিবলৈ বহুত ইজি তোমাৰ ছানস্ক্ৰীমৰ লগতে ফাউডেশ্যন মিক্স আহে ন এতিয়া মামা আৰ্থৰ যোনটো ছানস্ক্ৰীম সেই ছানস্ক্ৰীমটো তোমাৰ মানে ফাউডেশ্যনটো মিক্স থাকে তুমি জাষ্টা মানে নৰ্মেল ক্ৰীম নিচিনা এপ্লাই কৰিলে তোমাৰ পুৰা মানে ফাউণ্ডেশ্যনটো আহি যায় মানে তোমাৰ বেচটো বনিয়ে যায় অলৰেডি তুমি অলপ ব্লাজ লগালা লিপষ্টিক লগালা হৈ গ'ল ব্লাছ লগালা
অ' বেছি ইমান হেৰি নহয় ন 'আৰু যে তোমাৰ ইজি বাৰু মানে ফাষ্ট ফাষ্ট মানে কৰোঁতে অলপ প্ৰব্লেম হয় ছাগে
অ' তুমি ইমান খিনি বস্তু কিনিবই নালাগে ক মানে জানা তুমি যেতিয়া প্ৰথম প্ৰথম ইউজ কৰিবা তুমি যদি এগাল মান যদি হাই ৰেঞ্জৰ যদি প্ৰডাক কিনি লোৱা যদি তুমি প্ৰথম কৰিব নাজানা তেতিয়াটো তোমাৰ প্ৰব্লেম হৈ যাব হয় নে নাই।
অ' এই পিনে মোৰ লষ্টো হ'ব চাগে বেছি যদি
অ' কাৰণ এটা ফাউডেশচন তোমাৰটো এনেই চাবলৈ যদি চবেই ইউজ কৰে তেতিয়া তোমাৰ খুব বেছি বেছি দুবছৰ যাব কিন্তু যদি তুমি ইউজে নকৰা তেতিয়া সেইটো ফাউণ্ডেশ্যনটো ছয় ছয় সাত বছৰ যায় ন যদি কষ্টলি ফাউণ্ডেশ্যন এটা কিনি যদি তি ইউজে নকৰা সেইটোতো এনেই ৱেষ্ট হৈ যাব। সেইকাৰণে তুমি ফিটমিটো প্ৰিফাৰ কৰিব পাৰা ফিফটিন টো থি শানদেত আডাৰত আহি যায় কিন্তু সেইটো মানে একদম লাইট ৱেট তমি চবতে লগাই যাব পাৰা মানে।
আৰু তোমাৰ চকুৰ ওপৰৰ যে হেৰি তোমাৰে ন তাৰ অ চকু ওপৰত যে তোমাৰ ব্লাছ মাস্ক মাস্কাৰা আৰু এটা যে তোমাৰ যোনটো গালত মাৰে যে চকুৰ ৰং মানে বেলেগ বেলেগ কালাৰ দি অ' আই চেদ' তোমাৰ সেইটো তোমাৰ মানে ফেচটোৰ লগত যোনটো মিলে সেইটো দিব লাগিব চাগে ন!
সেইটো তোমাৰ সেইটো বুলি নহয় তোমাৰ এইটো তোমাৰ কাপোৰ যোৰৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ লুক্সটো ওপৰত দিপেণ্ড কৰে আৰু কিটো চুট কৰে।
কোনটো শ্বুট কৰে আচ্ছা তেন্তে মই কালিৰ পৰা জইন কৰিব পাৰোঁ তেন্তে ন
জইন মানে কি আহিবা। মই তোমাক শিকাই দিম মই এতিয়া তোমাক চুট কৰিম ন লাইভ। দিম তুমি চাবা ঠিক আছে মই তোমাক লিংকটো পঠাই দিম।
অ তুমি মোক লিংকটো পঠাই দিবা আৰু কালি কেইটামানত যাব লাগে তুমি মোক মানে- কৈ দিবা তেতিয়া মানে সেইটো টাইমত যাম, অ', ঠিক আছে দিয়া তেন্তে কালি লগ পাম ন অ', ঠিক আছে দিয়া।